হেল্ল', হেল্ল'। হেল্ল'। শুনিছা?
হেল্ল'।
হেল্ল' শুনিছা নাই? হেল্ল', শুনিছা নাই?
হেল্ল'।
হেল্ল'।
অ' এতিয়াহে আহিছে তোৰ মাতটো।
হেল্ল', শুনিছা?
এতিয়া শুনিছো কোৱা।
অ' অ' কি কৰি আছা?
কি কৰি আছা?
এয়া বহি আছো।
হেল্ল', অ'।
হেল্ল'। উম কিবা কিবি খালা নে নাই?
ময়ো এনেই বহি আছো।
কিবা কিবি খালা নে নাই?
হা?
কিবা কিবি খালা নাই বোলো?
খোৱা নাই, মানে অকণ দেৰি হ'ব খাবলৈ, চাহ খালো এনেই।
অ' অ' বাকী কি
তুমি?
এতিয়া পঢ়ি আছা নেকি তুমি?
পঢ়ি আছো।
হেল্ল'।
অ'।
কিবা পঢ়ি আছা নে, কি পঢ়ি আছা? কি পঢ়ি আছা তুমি?
মই বি এ পঢ়ি আছো।
বি এ কোনটো ছেমিষ্টাৰ?
এ এইবাৰ ফিফ।
অঁ মানে এইবাৰ শেষ হ'ব আৰু ন।
উম এডমি হোৱা নাই এতিয়া ইণ্টাৰ্বিপ।
হা।
কৰি আছো।
অঁ অঁ কোন খন কলেজ অঁ কোন খন কলেজ?
টি যি পি ইহ বি।
অ ত ত্যাগ বি।
অ।
অঁ অঁ ঠিকে আছে। ওচৰতে মানে ঘৰ তোমাৰ মই ডিগ্ৰী মই ডিগ্ৰি কৰি আছো বি এ।
কিহত।
এই এইটো কি বুলি কয় থাৰ্ড চেমিষ্টাৰ।
কোনখন কলেজ।
তেজপুৰ কলেজ।
অ তেজপুৰত।
উম দেই দে তই কৈছো সেইকাৰণে কৈছো ওচৰতে বোলেো ঘৰ।
অ ওচৰতে অ বাকী খোৱা বোৱা হল।
জামোগৈ ৰাস্তা ভাল ব নিলে কি কয়।
চা চা খালে নে নাই।
চাহ খালো অ।
অহা অহা এতিয়া তুমি থাৰ্ড চেম পালা ফৰ্থ চেমত। পাবা আৰু ইাৰ ইণ্টাৰ্ণশ্বিপ পাবা।
অঁ অঁ ইণ্টাৰশিপ হৈ আছে ন এই থাৰ্ড চেমিষ্টাৰ কৈছোঁ ফ'ৰ্থ চেম প ক নাই এ য়ে। উম একেই হৈ চাগে একেই।
পাবা কিমান টাইম লাগিব ফ পাওঁতে চাওঁতে চাওঁতে ডিগ্ৰী খতমে হৈ যাব।
উম সেইটোো তুমি কি চাৰি বছৰীয়া কৈছাে তিনিবছৰীয়া।
মোৰ চাৰি বছৰীয়া।
অ তোমাক ফাল তোমাৰ বেড চৰ ৰ চপা আহিছে চাগে ন চাৰি বছৰটো।
উম আমাৰ নহয় তাৰ আগৰ বেদ চৰ পৰা আহিছে।
অ অ।
যোনটো তোমাৰ টু থাউজেণ্ড। টুৱেটি তো নে টুৱেটি থ আছিল অটুৱেটি থ্ৰী আছিল।
অ তিমান। অঁ অঁ তিমান মানৰ পৰা আহিছে চাগে অঁ। অ বাকী কি ৰুমতে থাকা নে ঘৰৰ পৰা অহা যোৱা কৰা।
কোনটো ছাবজেক্ট লৈ পঢ়ি ছা।
ইকনমিকস।
অ ইকনমিকসৰ মেজৰ।
অঁ তুমি কি ঘৰৰ পৰা অহা যোৱা কৰা নে ৰুমত থাকা।
ঘৰৰ পৰাই অহা যোৱা কৰো।
ওচৰতে মানে ঘৰ মানে।
উম।
ময়ো তেজপুৰতে ঘৰ এইফালে কি বুলি কয় ঢেকীয়াজুৰফালে।
ঢেঁকীয়া জুলি।
অঁ ঢেকীয়াজুলিৰ ফালে ঘৰ
তুমি ৰুমত থাকা।
অঁ তেজপুৰৰ ৰুম এটা ৰুম লৈছোঁ চাৰিটা লগত থাকোঁ আৰু-
অ,
তেনেকে তেজপুৰ কলেজৰ ওচৰতে লৈছো। ভাত পানী বনাইছে নাই মাহঁতে,
ভাত হ'ল ভাজি বনাইছেগৈ কিবা চবজি।
অঁ অঁ ঘৰত কোন কোন আছে তোমালোকৰ?
ঘৰত- বৌ আছে দাদা আছে আৰু পাপা আছে বাইদেউ আছিল বাইদেউ বিয়া হৈছে।
অ মানে তোমাৰলোকৰ তিনটা ল'ৰা- ছোৱালী।
উম এতিয়া আমি- পাপা থাকে পাপা আৰু হেৰি দাদা কামতে থাকে মই আৰু বহে ঘৰ থাকো। আৰু বো-
অ, অ ঠিকে আছে।
ভাল মন আছে।
মই মা দেউতা আৰু মই।
অ,
আহ মই মা-দেউতা আৰু মইহে
তিনজন এনেকুৱাই ভাল বেছি নহয়।
মা- দেউতা ঘৰত থাকে মই ৰুমত থাকো।
অ খালি এটা দিগদাৰ আৰু পিছত ধৰি লোৱা। কিবা এটা হ'লে আৰু ৰুমৰ পৰা আগত যাব লাগিব। খাত দৌৰি এনেকা মানে মানে অলপ প্ৰব্লেম হয় আৰু-
সেইটোৱেই- মই যোৱাই নাই গম বন্ধু বুলি ক'বলৈ।
তোমালোকেতো গৰম মানুহো পাইছা আমিতো সেইটোও পোৱা নাই এইটো আমি এতিয়া ন হেৰি কি কয়। ইণ্টাৰ্ণশ্বিপ কৰি আছো কেতিয়াই শেষ হয় আৰু তাকে ভাবি আছো।
তাকে বাকী ডিগ্ৰী শেষ হোৱা পিছত কি কৰিবা?
বি এড- বি এড কৰিম।
এই টিচাৰ মাষ্টৰ।
তাকে ভাবি আছো সেইটো লাইনতে গৈছো। মানে হেৰি কৰিম চাগৈ এই তোমাৰ মোৰ মেজৰ আছামিচত-
আহ অসমীয়া ৰচনা-
বঢিয়া লোৱা। টো লৈ ললো এতিয়া মানে এনেকুৱা হয় মানে-
হয় নাই।
লিখিবতো লাগেতো লাগে তোমাৰ। একে শংকৰদেৱৰ পৰা মাধৱদেৱৰ পৰা একে কবিতা- উপন্যাস চপ আহে গ এতিয়া-
অ সেইটো গম পাইছো বাৰু।
আগতে ভাবিছিলোঁ যেনেকে এখন তেনেকাই হব বুলি সেইকাৰণে ললোঁ। কবিতাকেইটাও এক্সট্ৰা, চুটিগল্পকেইটাও এক্সট্ৰা
উম। মোকো তেনেকুৱা আহিছে
পুৰা একদম মানে গম পাই গৈছো মেজৰ লোৱা
উম। মই ইকনমিক্স ল‌ওঁতে একে পুকৰে মূৰে হাৱা গৈছে
উমু
ইকনমিক্স চাব-চাবজেক্টটো টান আছে ন?
অঁ। মোৰ মাইনৰ হিষ্ট্ৰ্ৰী আৰু মেজৰ আছামিজ আৰু মাইনৰ হিষ্ট্ৰী।
বাহ তোমাৰ এ দুইটা একদম ভগৱানৰ কিপা
ব
মই ইকনমিক্স, মই ইকনমিক্স আৰু ফিলচফি লৈছোঁ।
উ নিশ্চয়
উম-উম, মই ইকনমিক্স আৰু ফিলচফি লৈছোঁ। এটা টান লৈ এটা সহজ লৈ দিছো আৰু ধৰ
মই এডুকেশ্বন লৈছিলোঁ। এডুকেশ্বন এৰি দিলোঁ তোমাৰ থ্ৰাড চেমত
মানে অলপ হেৰি ন ধৰি লোৱা তোমাৰ বনাই লিখিব পৰা যায়। এনেকা-তেনেকা মানে হেৰি হৈ যায়। ত সেইকাৰণে এডুকেশ্বনটো এৰি, হিষ্ট্ৰীটো ললো। হিষ্ট্ৰীটো পিছত কামো আহে। হেল্ল' হেল্ল'। তোমাৰ মাতটোৱেই অহা নাই?